কি কৰি আছা?
বহি আছোঁ অলপ।
ভাত পানী
খাইছোঁ অলপ আগতি খাইছোঁ।
আহ স্কুল যোৱা নাই?
স্কুলত আজি যোৱা নাই। গাটো বেয়া লাগি আছিল।
তুমি কি কৰি আছা?
মই বহিয়ে আছোঁ।
তুমি খাইছা নাই?
অ খোৱা নাই ৰাতিপুৱা খাইছিলোঁ চাহ সাতটা মান বজাত এতিয়ালৈকে একো খোৱা নাই কলেজো যোৱা নাই আজি গাটো মোৰো বেয়া। বাকী খবৰ ভাল ন?
অ খবৰ ভাল বাক।
চৰত সকলোৰে ভাল?
সকোলোৰে ভাল। তোমাৰ ভাল নাই খকলোৰে?
অ' ভালেই। ৰাতিপুৱা কেইটাত উঠিলা?
ৰাতি পোৱা ছয়টা সাতটা বজাত সমান উঠি
উঠি কি কৰিলা ব্যায়াম কৰিলা নেকি?
ব্যায়াম কৰা নাই।
ৰাতিপুৱা কৰ'বাত ফুৰিবলৈ যোৱা
গৈছিলোঁ নদীৰ নদীৰ কিনাৰত গৈছ ছেলো
ভাল লাগে ন'?
উম, ভাল লাগে। ৰাতিপুৱা উঠি কেনে গৈ ভাল লাগে।
বহুত ভাল লাগে। তোমালোকৰ ঘৰৰ ওচৰত। নদী আছে ন'?
অ‌', ঘৰৰ ওচৰতে আছে।
দূৰত আছে যে সেইটো কাৰণে চাবলৈ মন নকৰে। আজিপুৱা উঠি কি কি কৰা?
ৰাতিপুৱা উঠিকেনে মই মুখটো ধুই‌ কেনে ব্ৰাছ ব্ৰাছ কৰো ব্ৰাছ কৰি কেনে খাও
স্কুলত কেইটামান বজাত যোৱা?
স্কুলত আঠটা, চাৰে আঠটা মান
এনেকৈই ভাল ন?
উম তুমি কলেজ উম কৰা তুমি যোৱা, তুমি কে কেইটাবজাত‌ যোৱা কলেজত?
মই যাওঁ ন'টা মান বাজি যায় যাওঁতে যাওঁতে উঠো উঠি তোমাৰ ভ্ৰাছ কৰো ব্ৰাছ কৰি পেনাই হেৰি অলপ মোবাইল চাও আধা ঘন্টা মান ধৰি লোৱা সাতটা মানত উঠো আধা ঘন্টা মোবাইল চাও পিছত‌‌ কৰি মোবাইল চাও পিছত নাষ্টা খাওঁ স্কুলত যোৱাৰ কাৰণে ৰেডি হওঁ, ঘা ধু পিছত চাৰে আঠট মান বাজে স্কুলত যাওঁ, গৈ পাওঁ পিছত প্ৰাৰ্থনা কৰো। পিছত ক্লাছত বহো ক্লাছত
তোমালোকক‌ কেইটা ক্লাছ কৰাই?
আমালোকৰ সাতটা ক্লাছ হয় বাৰটাৰ আগৰ পৰা চাৰিটা হৈ যায় ব্ৰেকৰ আগৰ পিছত এঘন্টামান ব্ৰেক দিয়ে ব্ৰেক দিয়াৰ পিছত উ আৰু তিনটা কৰাায়
মোৰ বাৰটা বজাৰ আগত চাৰিটা ক্লাছ শেষ হয়। পিছত এঘণ্টা লেজাৰ দিয় চাইন্স মেথচ চাইন্ঞ্চ, মেথচ, ইংলিছ অসমীয়া
পিছত লেজাৰৰ পিছত
লেজাৰৰ পিছত
গ্ৰামাৰ ইলেক্ট্ৰিক চাবজেক্ট জঅ'গ্ৰাফি
ঘৰত ভাল দৰে পঢ়া নে?
পঢ়ো।
পিছত স্কুলৰ পৰা কেইটা বজাত আহা ঘৰলৈ?
ঘৰলৈ আহো তিনিটা, চাৰে তিনিটা বাজি যায়।
আহি লগে লগে খোৱা নে, অলপ পিছত খোৱা?
আহি কেনে ৰেষ্ট লও অলপ। ৰেষ্ট লৈ কেনে গা ধু।
ইস্কুলত গা ধুই নোযোৱা নেকি?
যাওঁ, আকৌ ক গা ধু পিছত। তাই
উম। পিছত, উ-হেৰি কিবা খেলা ক্ৰিকেট বা কিবা ভলীবল?
ক্ৰিকেট খেলু, ভলীবল-ভলীবল খেলু।
ভাল লাগে খেলিলে।
অ', ভাল লাগে। গাটো আৰু ফ্ৰী হৈ
অ', ভাল লাগে, গাটো ভাল লাগে।
উম, বহি থাকিলে
কৰি থাকিলে একো লাভ নাই খেলিব লাগে স্কুলৰ পৰা আহি খেলি। পিছত সন্ধিয়াৰ আগত ঘৰত আহি বা অলপ হাত ভৰি ধুই। চাহ পানী খাই। পিছত পঢ়াত বহিলে ভাল লাগি যায়, হ
উম।
এতিয়া ঘৰতে আছা ন?
গলীত-ঘৰতে আছো বহি। বহি আছো।
আবেলি খেলিবলৈ যাবা নেকি?
যাম, ভাবিছিলো যাম।
অ', ময়ো খেলিম ভাবিছো আজি। আজি বহুত বতৰটো কেনেকুৱা, বহুত গৰম ন?
উম ইমান গৰম দিছে, গৰম ইমান গৰম দিছে। ছে
ঘৰৰ পৰা ওলাবই নোৱাৰি একদম বেলি টো চকুৰ আগত। পৰি যায় ন?
বেলিটো চকুৰ আগত পৰি যায়। কিমান গৰম?
বহুত গৰম লাগি আছে আৰু
উম্, ঘৰত বহি আছু। গৰম লাগি আছে।
ফেনৰ তলতে বহি আছা নেকি?
হাৱা টোও গৰম মাৰি আছে।
উম ইটো কাৰণে অলপ অলপ শব্দ শুনা গৈ আছে।
উম তুমি ক'ত আছা তিয়া
মই ঘৰতে আছো। বহি আছো বাহিৰত কি কৰিম বতাহ আহি আছে লাহে লাহে ভালেই লাগি আছে।
নদীৰ কিনাৰত যাব লাগিব
যাম আবেলি সময়ত যাম বুইছা ৰ'দ ৰ'দত ক'ত ওলাবা
ৰ'দত ওলাই কেনে লাভ নাই, আবেলি সময়ত যাব লাগিব।
উম। তোমাৰ দেউতা ঘৰতে আছে।
মোৰ দেউতা, ঘৰত নাই। আবেলি পাঁচ আঠটা বজাত গুচি গৈছে।
অ'। অময় কি কৰি আছে?
মোৰ মা বহি আছে। কি কৰিব আৰু ইমান গৰম। বাহিৰত কামক কৰিব নোৱাৰে।
গৰমত বহিয়ে থাকোক। গৰমত কি কৰিব?
তোমাৰ আব্বা ঘৰতেই আছে না?
মই ঘৰতেই বহি আছো।
মোৰ মা কি কৰি আছা?
মই হেৰি কৰি আছো, শুইয়ে আছে।
তোমাৰ বটি কদালত যায়নে?
ঠিকেই আছে তেনেহ'লে
মি অহাকালি কু ইস্কুল যাবা নেকি অহাকালি?
অ', যাব লাগিব, মই ৰেগুলাৰ যাওঁ।
ৰেগুলাৰই যাম যাব লাগে স্কুলত, ক্ষতি নকৰিবা।
এদিন ক্ষতি কৰিলে পিছত যাবলৈ মনা
অ'।
এইকাৰণে সদায় যাওঁ, এই কাৰণে সদায় যাওঁ।
সদায় যাবা খতি নকৰিবা। ময়ো যাওঁ, কেতিয়াবা মাজে, মাজে ক্ষতি হৈ যায়। বুজিছা?
অ', মোৰও ক্ষতি হৈ যায় মাজে, মাজে।
কিবা প্ৰব্লেম খৰিটো গাটো, বেয়া লাগিলে ক্ষতি কৰোঁ।
স্কুলত গৈ কিনে গা বেয়া লাগিলে ছুটিও নিদিয়ে। এইকাৰণে মাজে মাজে ক্ষতি হৈ যায়।
বহুত আইন আছে স্কুলত বহুত
উম, বহুত চাইন আছে। ওপৰৰ পৰাও অৰ্ডাৰ দিছে।
অ', মানিবই লাগিব। পৰা
না মানে উপায় নাই নহয়।
অহ, ইস্কুল যাবা সদায়, সময়মতে ভাত পানী খাবা, তেতিয়া হ'লে শৰীৰ স্বাস্থ্য ভাল থাকিব।
উম।
বুজিছা?
অ', বুজিছো।
ৰাতিপুৱাৰ খোৱা কেইটাত খোৱা?
কি কৈছা?
ৰাতিপুৱা ৰাতিপুৱাৰ খোৱা কেইটা বজাত খোৱা।
আঠটা চাৰে, আঠটা বাজি যায়। অ', দুপৰীয়া স্কুলৰ পৰা আহি কেনে চাৰে তিনটা বজাত ছুটি দিয়ে। চাৰিটা বজাত খাওঁ। আই।
ৰাতি ৰাতি। ৰাতি কেইটা বজাত খোৱা।
ৰাতি খাওঁ আঠটা বজাত চাৰে আঠটাও বাজি যায়।
অ'। তেতিয়াহলে হ'ব সময়মতে খোৱা বোৱা কৰিব স্কুলত যাবা সদায় হা
হম যাব লাগিব।
হয় যাবা হ'ব তেনেহঁলে।
হ'ব।